ও শুনিছেনে।
শুনি আছো তই।
শুনিছো - শুনিছো কি কৰিছ?
মই এয়া চাহকন খাই পেলাই বহি আছো তই।
মই চাহ খালো এনেই বহি আছো মোবাইল টিপি পথাৰে পথাৰে তহ না যোৱা নেকি ঘৰখনলে
পথাৰ মানে আমাৰ হেৰি ট্ৰেক্টৰে হাল বাই আছে অকনমান দেৰিকেহে যাব লাগিব ভাত চাহ পানী দিবলৈ।
অ',
হাল বাবলৈ যোৱা দেই মানে অকমান সোনকালতে যোৱা নাই ধৰ এই এতিয়া চাৰে সাতটামান বজাত গৈছেহে।
অহ',
অকমান নটা চাৰে নটা মানত চাহ পানী দিবলৈ যাব লাগিব তাৰ পৰা আকৌ মানে চাহ পানীয়ে ভাতে একেলগতে লৈ যাম আৰু বুজিলি।
উম, বুজিছো - বুজিছো।
তাৰপা তহতৰ কথা।
আমাৰ পথাৰ মানে চুখৰ মানুহ চব গ'ল এতিয়া পথাৰলেতো মাটি ৰুই আছে।
অ আজি মাটি ৰুইছে গোজ ললে নে নে ডাইৰেক্ট মাটি ৰুই আছে আজি
নাই গোজ ললে উম কালি আবেলি ললে
বেলি উ বাকী ঘৰতটো চবৰে ভালেই চাগে এতিয়া
ভালে তহঁতৰ
অ আমাৰ ভালি
বাগান ল ন কি
অসমীয়া যে চিনেমাখনৰ কথা যে মই যে তোক কৈছিলো কি এখন চুপা ুখন যে সেইখন যেয়া যাব পাৰি নহয় আমি যাব পাৰো আমাৰাহত পইচা পালো নহয় ধৰ
অ যাবতো পাৰি ন এতিয়া কোন কোন যাব এনেকে লগ চ কৰি যাব লাগিছিলে
আ যি মই ধৰ মানুহ তই
আহ আহ পাৰি অ
ধৰ আমি চেটাৰ ফাললৈকে চাইকেল লৈ গলো বাকীকণ গাড়ীত যাম বিশ টকা মানকেহে ল'ব গাড়ী আৰু কোনচোন
কেতিয়ালৈকে থাকিব বাৰু সেইখন এনেই তোৰ এইকেইদিন চলিয়ে থাকিবনে অঁ
চিনেমা নথকালৈকে সেইখন থাকিব আৰু
থাকিব নহয় মানে আমি কাইলৈ আমাৰ মোৰ লগত পইচা পাবলৈ আছে পইচাটো পাল লওঁ
অ কাইলৈ মানে যাব পৰা হয়
কাইলৈ পঢহিলে মানে যাব পৰা হয় অ
উম আৰু শুনচোন এই লক্ষ কিনবৰ্ড মেলা এখন আছে তই পাইছ নি ইনষ্টাত কৰ'ৰবাত
অ তোৰ লখিমপুৰলৈ কিবা জলব পৰিও আহিছে
অ জল পৰি আহিছে এ আৰু মেলাখন মানে তোৰ ধৰ এছিয়াৰ ভিতৰত নাম্বাৰ ওৱান মেলা পাতিছে বুলি কোৱা শুনিছো এনেকে কিবা অ এইবিলাক যে চাইনাত যেনেকুৱা ক হয় ধৰ পানী তল দি যে মানুহজাহ পায় যে সাগৰিীয় মাছ যে থাকে যে তেনেকুৱা কৰি মানে মই মানে ভিডিঅ'ত পাইছিলো মানে সাগৰ তল দি যোৱাগতে লাগিব তোৰ অনুভৱটো
ত
কি যাবি নিৈ ঘ কৰি দি পুৰা উজ্জিনেল ঘতেটো পানীৰ তলত বহুত দেৰিলৈকে থাকে
গম বন্ধতে এপাকেইটা যাব পাৰি
উম অ মেলাখন চলিব নহয় ধৰ ডাঙৰ মেলা যেতিয়া
অঁ
বহুত ডাঙৰ না একদম মেলা মানে ধ ধৰ দোকান পোহাৰ পৰা ধৰি মজা লাগিব
হম
উম যাব লাগিছিলে আ ন চাব লাগে তেনেকুৱা
তাকেইেতো যাব লাগিছিলে চাব লাগিছিলে অ তাকেতো
মানে জ্বৰ মানুহে হলও তেতিয়া দেখি ভাল লাগিব
দেখি ভাল লাগিব অ ক বন আছে
উম আমিতো চিনেমা িমাতে দেখি থাকো ধৰ সাধু কথা কিবা য দ দেদম গক
তাকে
উম
চাই লওঁ ৰ পইচা পাতি মানে মিলিলে যাম আৰু
আহ অ বাকী চব ভালেই ন
ভালে ভালে ভালে
অ
ত তহঁতৰ বাগান উ ভাল হ'ল তহঁত বাগান গৈ থকা নাই নেকিিবা
গৈ আছে দেতাৰ বেমাৰ ভাল হৈছে নেকি।
অ' ভাল হ'ল- ভাল হ'ল এতিয়া পঠাৰলৈ গৈছে।
অ'- অ', পথাৰলৈ গৈছে নহয়। তহঁতৰ গৰু হাল বোৱা গৰু নিজৰে আছেনে নে ট্ৰেক্টৰ লগা।
এ আমাৰ গাখীৰ দিয়া গৰু এজনীহে আছে আমাৰ এতিয়া ট্ৰেক্টৰ লগাইছো।
অ' গাখীৰ কিমান মান দিয়ে।
গাখীৰটো কেতিয়াবা ঘাঁহ চাহ খালে এক লিটাৰ নহ'লে এনে আধা লিটাৰ দি থাকে।
অ'। আধা লিটাৰ মানে ঘৰত খাবলে হ
ঘৰত খাবলে হয়, এতিয়া মানেটো ঘাঁহ চাহৰ প্ৰব্লেম আহিছে ন মাটি পথাৰত। ৰুইছে ঘৰু ঘৰতে ৰাখিবলগীয়া হৈছে গৰু।
অ'। তাকে আৰু শুনচোন অলপ মেডিকেলৰ ফালৰ পৰা আহিম চোন মোৰ মানে প্ৰব্লেম এটা হৈ আছে।
কি?
এই চকু কেইটা মানে, তোৰ এই চকু যে হেৰিকেইখন যে কি বুলি কয় যে এইখন আমি যে জপ
অ' তোৰ পতা।
অ' চকুৰ পটাকেইখন পুৰে নহয় ৰাতি মোৰ।
অ'।
এই উটকেইখন পুৰে, তাৰপৰা ৰাতিপুৱা হোৱা লৈকে অকণমান-অকণমান ভাল হয়, হ'লেও মানে পুৰি এ থাকে দুপৰীয়া সময়লৈকে।
তাকেটো মই দুটামান বজাতে যাব পাৰিম, দেৰটা দুটা মই মানে পথাৰলৈ যাম ভাত দিম।
মানে পাৰিলে আজি যাব লাগিব মানে-মানে কিবা শৰীৰত কমিবও পাৰে কেলচিয়াম চেলচিয়াম।
হ'ব- হ'ব মানে ক'ত যাবি সেইটো ক, মানে আমাৰ এই কলেজৰ চাইডত যোৱা সেইফাল খনলে য যাবি নে।
নহয়-নহয় আমাৰ যে এই আগৰ যোনখন স্কুল সেইপিনে যে যায়।
অ' সেইপিনে পাৰি অ'।
আজিয়েই যাম হা।
অ' মোক কবি মানে মই অকমান দেৰিকে এঘাৰটান বজাত পঠালে তোৰ ভাত লৈ যাম। পথাৰ পৰা মই বাৰটামান-বাৰটামান চা বাৰটামান বজালে পায় যামহি। পাই মেলি আকৌ, গা পা ধুই ধুনীয়াকে ওলাই পেলাই যোৱা মানে, মোৰ মোবাইলটো মানে কভাৰটো লগাব লাগে।
অ', ভোলাবই তই মোবাইলৰ দোকান আছে নহয় কভাৰ পাবি।
ইচ, অ' পাম, পাম- পাম তাত পাম অ', কম দামত কভাৰ এটা লৈ পেলাই লগাও আৰু।
অ'।
হ'ব- হ'ব যাম মাতিবি, চাইকেল লৈ যাম দুইটাই।
অ' চাইকেল লৈ যাম, দুইটা যাম। কিমাননো ন আমাৰ ইয়াৰ পৰা অকমান হে, উম। উম। তাৰপৰা, আমাৰ প্ৰগ্ৰেম ধেৰ তেতিয়াহ'লে মেডিকেললে যাব লাগিব আজি তাৰপৰা কাইলৈ পৰখিলে মানে ধৰ মেলা এখন চিনেমা খন চাব লাগিব আকৌ উম, গৰম বন্ধতে চাবগে লাগিব। মই কাইলৈ আকৌ পেইমেন্ট হ'বই নহয় আমাৰ।
অ' হ'বটো, আজিতো গৰম বন্ধ আজি দুদিন হৈছে হে। আৰু তোৰ আঠাইচ দিন আছে। উম, আৰু তহঁতৰ আঠাইচ দিন তহঁতৰ ক্লাছ কৰিব।
আমাৰ ক্লাছ মানে, কৰিম বুলি এইবাৰ নাই কোৱা মানে এইবাৰ যে ক্লাছ কৰিছিলে চাগ বিলাকক অ', ইবাৰ ল'ৰা ছোৱালী কমিলে হ'বলা দেই। সেইটো কাৰণে এইবাৰ নকৰিব চাগে। কৰিলেও ধৰ কিছুমান দুটা এটা ছাবজেক্ট কৰিব আকৌ যিকেইটা ছাবজেক্ট কৰিব সেইকেইটা মোৰ আছেই যে।
অ', ঠিকে আছে।
হা।
এনে ভাত পানী বনোৱা নাই?
ভাত পানী না ভাত পানী আমাৰ সেই চাহ খন খাইছোৱে আৰু গৰম বন্ধ যে এইকেইদিন ঘৰত চব ঘৰতে আছে। মাও মানে আজি বাগান নাই। অ', মাও বাগান যোৱা নাই মানে মা উঠাই নাই মানে বাগান গ'লে ঘৰো সোনকালে পাঁচটা মানতে উঠিব লাগে ন বাগানৰ মানুহ মানুহৰ পৰা ধৰ চব গোটাই মেলি তেতিয়া হ'লে আঠটালে পাতটো ছিঙাব পাৰে
উম
সেইটো কাৰণে আজি অকনমান দেৰিলৈকে শুইছে বৌ উঠিলে বৌয়ে চাহখন বনালে আমি খালো মামাও উঠা নাই
অ',
উম
আমাৰ মামা এতিয়ালৈকে উঠাই নাই?
উঠাই নাই মামা মানে কালি ভাড়াত গ'ল ৰাতি অকমান দেৰি হ'ল উম।
ঠিকে আছে দে।
অ',
পঢ়া শুনা ঠিকে চলি আছ অ',
পঢ়া শুনা কৰিছো আৰু অকমান অকমানকে ধৰ মোৰ মানে একদিন পঢ়া নহ'বই চাগে আকৌ আমাৰ হেৰিহত মাহীহঁতৰ ভাইটিহতো আহিব। একেবাৰে গৰম বন্ধতো সেই দুমাহ তিনিমাহ মান ভালকে পঢ়িব লাগিব একজামৰ কাৰণে
অ', হয়
উম আৰু ধৰ এতিয়া মাহীহঁতৰ ভণ্টি ভাইটি আহিলে মোৰ কত পঢ়া হ'ব।
খুব ভাল হৈ থাকিব
কিহৰ
কি?
আমাৰ ভণ্টি বাৰ্থডে নহয় মই ষ্টেটাচ লগাবলৈ আহিলে পাহৰিছিলোয়ে।
অ', কোন ভন্টি?
ভণ্টি মানে মাহী ভণ্টী
অ', মাহী ভন্টি।
অ',
অ', -অ', গম পালো গম পালো নাই জানো তহঁতৰ বৌ
এনেকে মোক বাৰ্থডে যাব কৈছিলে মই আহোতে গৈ আহিলো সেইদিনাখন।
অ',
অ', তাৰপা এতিয়াও যাব কৈছে বেয়া নহয়-নহয় আজিকালি তালৈ পইচা পাতি খৰচ বহুত আগতে পাঁচশ টকাতে যাব পাৰি আকৌ পাচশ মানে এহেজাৰ টকা হ'লে অহা যোৱাতো হৈ যায় কিন্তু আজিকালি বা অসমত
বাৰশমান লাগিব
ভালে যে আহিব ইহ ধৰ বাৰ্থডে তাৰ পৰা মানে সিহঁতৰ ইয়াত খেতি কৰিছে যে,
অ',
এৰিবলৈ আহিব লাগিব তোৰ মানে ধৰ এইটো সোমবাৰ মানে আকৌ আহিবই আজি ধৰ বৃহস্পতি বৃহস্পতিবাৰ হ'ল ন'
অ',
এই বাৰ্থডে টো ধৰ তেনেকে তাত কিবা মন্দিৰত প্ৰসাদ চসাদ দি ৰাতিলে কেম্পাছৰ মানুহকেইটা খানা পিনা খাই বৈ আৰু কাপোৰ কানি বান্ধিবও হ'ব আৰু তোৰ আহিব মানে
উম ঠিকে আছে। তাকে আম আমাৰ এইফালে হেৰিয়ত এই ন হেৰি খোল শিকোৱাৰ কথা আছে নহয়।
অ - অ তোৰ অ, তোৰ সেইটো কথাে কি আজিৰ পৰা মোক কৈছে যাব লাগিব বুল অকমমান- অকণমান।
অ',
বাই শিকছে নিশ্চে নহ'ব বুলি কৈছে। কি ক সম্ভৱ যাম নে?
জানো - জানো। জানো মই সুধিব লাগিব।
তই যাবি নে কিনো?
অ, মই যাম - যাম।
মই যাম দেই ফোন কৰিবি মুলে।
অ',
অকণমান - অকণমান গৰবন্ধ মাহোকে যাও আৰু সন্ধিয়া - সন্ধিয়া।
অ',
উম, বাকী? প্ৰথমতটো খুলটো দৰকাৰ নহয় চাগে প্ৰথম বাজানতো লিখিব দিব মুখচ কৰিব তেনেকুৱাহে
কবি মই যাও নি
অ, আজি যাম তই কিমান টাইমত যাবি মোলে কল কৰিবি ছতামান মান ছটাততো দিনেই হৈ থাকে।
এইন্ত চ- চ - চ সাতটামান বজাত যাম মানে এই প্ৰথম কেইদিন ইমান হেৰি নাই নহ লগে নালাগে যাবলৈ বাাক শিকিলেতো নিজৰ কাৰণে ভাল ন?
উম - উম।
যাম দেই।
ভালেই হ'ব আমি ঘূৰি আহওতে দুইটাই যাওতেনেও কথা পাতি যাব পাৰিম ঘূৰি আহওতেও কথা পাতি আহিব পাৰিম।
মইতো সুধি বুলি ভাবিছিলুৱে মই পাহৰি থাকিলো কথাটো মানে তই মনত পেলাই ভালেই কৰিলি।
মই যাম মানে আজিৰ কণনে লগ নাই মই ফুোন এটা কৰিছো সেৰিহত যাব নাই ঠিক নাই ম আৰু বৰ তাহতৰ লৰাটো।
তাকেতো সি যোৱা যে আশা দেখা নাই বাৰু মই।
হম,
হ'লেও মাকহতে ক'লে যাবও পাৰে কি পাত্তা।
কি পাত্তা হলেতো যাম খীৰ নগলেওটো আমি যাম।
আৰু ধৰ শিকাইছে ভাল বস্তু এইটো দৰকাৰ হয় কেতিয়াবা আৰু সেই নহয় আমিতো একো নাজানো বজাব হয়। ধুল, খোল, তাল চালবা ধৰি এনেই ফ্ৰীটে শিকাইছে শিকি ধোৱাই ভাল।
শিকি থোৱাই ভাল অ, এনে গৰমন্ধ মাহটো ৰাতিহে কিবা।
উ উম, মই টো ভাবি আছো ম একজাম চে্জাম তাৰ পিছ মই ধুলটো শিকিব লাগিব আজিকালি সেইবাক নাজানিলে একো কামেই নাই ম
উম,
কিবা অনুষ্ঠান তাত চাবিচুন ভালকে কোন কুনকিতা চিনিাই ছোৱালী যেকিতা মানে বিলাক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকে নাম।
উম, হেৰণ।
উম, মই যে একো নাজানো মই তালজোৰ বজাই ব নাজানো।
তাকে আজি যাওচোন বাৰু কি হয় গৈ চাও গে হয় নেকি?
উম,
হ'ব দে অ, শিকাব তো
মু ঘৰত শিকাব তোৰ মানে গায়ন বায়নটোহে শিকাব
জানো বেলেগৰ পৰা আহিব চাগে।
আমাৰ গাৱত থাকিলে ভাল।
অ, বেলেগৰ পৰা আহিলে অলপ ভয় - ভয় লাগে দেখোন।
উম, সেইটোৱে।
উম, আৰু ডাঙৰ মানুহ বিলাকো যাব যে লাজ লাগিছে ৰ ডাঙৰ মানুহ বিলাকো উম।
ডাঙৰ মানুহবিলাকৰ লগত আমাক নিশিকায় নহয়।
নিশিকাই হলেওঁ শিকাব কত নিশিকাব একেহে ধৰ।
একে বাৰু। চালো আজি এনেও গৈ পেলাই। আজি এনেও গৈ পেলাই অ'।
আমাৰ এইবিলাক খুল হে, খুলতাৰ আকৌ আমাৰ বেলেগৰ নিমিলে নহয় সং
উম, উম, উম। নিমিলে, নিমিলে, নিমিলে হলেতো আজি ন আজি বিলাক হেৰি ন কয় নাম-চাম লিখাব চাকে হেৰি কৰিব।
অ', হলে আজি গৈ চাই লওঁ যদি বেয়া লাগে আৰু কাইলৈৰ পৰা যাব আৰু। অ', কি বা হয়।
উম।
উম। আমাৰ ঘৰ ওচৰৰ ইয়াকো কৈছিল ই কি কলে যাওঁ নাযাওঁ ঠিক নাই যদি যায় তাকো লৈ যাব লাগিব।
অ', গোট খালে ভাল হব দে
অ', গোটেইকেইটাৰ লগতে গলু ধৰ কথা বতৰা পাতি ৰাস্তাত মজাকৈ তাৰপৰা তাত শিকি মেলি আকৌ গুচি আহিলোঁ।
উম।
উম আৰু বাকী আমাৰ গেইটাতো পঢ়া শুনাই। অলপ তোৰ ভাগৰ আমাৰ ঘৰ ওচৰৰ টোৰ পঢ়া-শুনাও নাই তাত তোৰ ছেকেণ্ড ইয়েৰ পাছ কৰিলে তই এতিয়া ফাৰ্ষ্ট ইয়েৰ হে। উম, তহঁতৰ ভাল হব আমাৰ অকমান দিগদাৰ হব আৰু।
উম, এ চব গ'লেও তাৰপৰাও ঢেৰ কমিব।
অ', কমিব প্ৰথম দুদিনমান যাব। উম, আজি দেখিছো নহয় ৰাতিপুৱাৰ পৰাই গৰমটো ইমান বেছি।
অ', ৰ'দ দিছে।